অহ অহ কোৱাচোন
অ শুনিছা নে
অ শুনিছো কোৱা
অহ কি কৰি আছা
এনেই আছিলো ৰবা এতিয়া মোবাইল চাই আছিলো আৰু
অহ আচ্ছা আচ্ছা আচ্ছা
তুমি কি কৰি আছা
ময়ো এনেই আছো অলপ এই অলপ বাতৰিকে চাই আছো তাকে এ তাকে বাতৰিত এটা মানে এই মানে তোমাৰ অহ বন্যপ্ৰাণী সংৰক্ষনৰৰ বিষয়ে মানে অলপ পালো তাকে ভাবিছো আজি অলপ আলোচনাই কৰো নেকি তোমাৰ লগত
হয় হয় অ বন্যপ্ৰাণীৰ এ সংৰক্ষণৰ পাছে আমি অ আলোচনা কৰিব পাৰ পাৰোঁ
হয় হয় হয় তুমি ঠিক আছে তুমি প্ৰথমে কোৱাচোন বাৰু বন্যপ্ৰাণী বুলিলে কি বুজা তুমি
অ মইতো এতিয়া আকৌ এইয়া বন্যপ্ৰাণী বুলিলেতো এয়া বন পাহাৰ নদী বা প্ৰাকৃতিক পৰিৱেশতে স্বাধীন ভাৱে বাস কৰা জীৱ জন্তুবোৰকে বন বন্যপ্ৰাণী বুলি ভাবো যে যোনবোৰে মানে এ তাত জংঘলত এ বাস কৰে যোনবোৰে বাঘ সিংহ সেইবোৰকে আৰু বন্যপ্ৰাণী বুলি ভাবো
ঠিকে কৈছা ঠিকে কৈছা যি আৰু মই ভাবো আৰু এই বন্যপ্ৰাণীবোৰ আমাৰ পৰিৱেশৰ এক অমূল্য সম্পদ নহয় জানো
হয় হয় এইটো টো হয়ে আহ চাবা যে ইহঁতে আৰু খাদ্য শৃংখলা আৰু পৰিৱেশৰ ভাৰসাম্য ৰা ৰক্ষা কৰে ন বন্যপ্ৰাণীবোৰে সিহঁতে বহুতো মানে জং জংঘলত থাকিয়ে সিহঁতৰ জংঘলৰ ৰক্ষা ৰক্ষা কৰে
হয় হয় তুমি যে কলা জংঘলত থাকি অহ তেওঁলোকে জংঘলত থাকে বুলি কিন্তু এতিয়া জানো আগৰ দৰে জংঘল আছে জানো এতিয়া দেখোন চাৰিওফালে প্ৰযুক্তিৰ নামতে তোমাৰ গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰি পেলাই আহ মানে তোমাৰ বহুতো বন্যপ্ৰাণী মানে এতিয়া তোমাৰ এই বিলুপ্তি পথত আগবাঢ়িছে দিয়া সেইকাৰণে তাৰ তোমাৰ বন ধ্বংস অবৈধ আৰু তাৰ লগতে তোমাৰ প্ৰদূষণ আছেই প্ৰদূষণৰ ফলতো তোমাৰ বন্যপ্ৰাণী বোলো ক্ষতিগ্ৰস্ত হয় তাৰ লগতে তোমাৰ আকৌ হেৰি আছে তোমাৰ কি কয় আহ অবৈধ স্বীকাৰ কৰে এতিয়া তুমি চাবা আগতে বন্যপ্ৰাণীৰ ক্ষেত্ৰত মই যদি কওঁ আমাৰ অসমৰ কাজিৰঙাৰ কথাই যদি কোৱা কাজিৰঙা আ উদ্যয়নত তোমাৰ আজি আগতে আমি। প্ৰায়ে বাতৰি শুনিবলৈ পাও যে চোৰাং চিকাৰীয়ে গড়ৰ খৰবোৰ কাটি লৈ যায় আৰু গড়বোৰক হত্যা কৰি ত, হেনেকে কৰো মানে এইবোৰ এতিয়া নাই দিয়াচোন এতিয়া মই ভাবো আগতকে বহুত কমিছে আজিকালি শুনিব পৰা নাযায়। কিন্তুটো মানে এই এইবোৰে মানে হেৰি কৰিছে আৰু। পানীবোৰ ক্ষতি কৰিছে নে কি কোৱা?
হয় - হয় ময় এতিয়া ভাবো যে আজিকালিতো এ যোনবোৰ আমাৰ চৰকাৰ আছে। সিহতে এয়া গছ গছনিবোৰ কাটি ধ্বংস কৰি পেলালে জীৱ জন্তুৰ বাবে অ, থকা ঠাই ন নোহোৱা হৈ গৈছে এতিয়া তেনেকৈ তুমিতো এইবোৰ অ, নিউজত আমি শুনিবই পায়ে থাকো যে হাতী বোৰ জংঘলীয়া হাতীবোৰ আহি মানুহৰ ঘৰত হুলস্থুল লগাইছে। ঘৰ ভাঙি তাৰে খাদ্যবোৰ খাইছে। এইবোৰ আৰু এয়া গছ গছনি কটাৰ ফলতে জীৱ জন্তু থ থাকিবলৈ এতিয়া ঠাই নহয়। হৈ গৈছে বাই এইটো তুমি গ'লা। এতিয়া এই কাজিৰঙাৰ গড়বোৰৰ আহ যোনবোৰ চিকাৰ থাকে চিকাৰি থাকে। সিহঁতে এইয়া অ শিং শিংডাল কাটি লৈ যায় এইবোৰ শুনিলে বেয়া লাগিছিলে কিন্তু। এতিয়াতো বহুতো
আমি শুনিব নোপোৱাইছোৱে এইবোৰ চীকাৰ কৰা বুলি।
হয় কিন্তু তুম বাতৰিত আমি এতিয়াও শুনিবলৈ পাও যে মানুহ আৰু তোমাৰ প্ৰণীৰ মাজত সংকাত হৈ থাকে তুমি যেনে ক'লা যে তু পি চাবা এই হাতী বাঘ এইবোৰ মানে বনাঞ্চল ধং আমি যিহেতু সিহতৰ বনাঞ্চল ধ্বংস কৰি দিছো। তাৰ ফলত সিহতে কি কৰিছে সিহতে মনত তাতে তেওলোকৰ মানে সিহতৰ আহাৰ আহাৰবোৰ নাইকিয়া হৈ গৈছে সিহতৰ ত' সিহতে আহাৰ বিচাৰি খাদ্যয়ৰ সন্ধানত এনেকে মানে আমাৰ মানুহে থকা অঞ্চল বিলাকত সিহতে আহে ত সেই মানুহে থকা অঞ্চল বিলাক আহি পেলাই তোমাৰ তেতিয়া মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হয় দিয়াচোন। আৰু বহু - বহু সময়ত তোমাৰ বন্যপ্ৰাণীক যদি মানুহে যদি আহ, মানুহে যদি বন্যপ্ৰাণীটোক মানে হেৰি কৰিব নোৱাৰে কন্ট্ৰল কৰিব নোৱাৰে তেতিয়া এতিয়া তুমি ইহত বন্যপ্ৰাণীটোক মানে বহু সময় হত্যাও কৰা হয়।
হয় - হয় এইটো ঠিক কথা কলা যে যোনবোৰ বন্যপ্ৰাণী বো সিহত মানে যেতিয়া মানে একো। কন্ট্ৰল কৰিব নোৱাৰে যে সিহতে তেতিয়া মানে বন্যপ্ৰাণীবোৰক মাৰি হত্যা কৰে। বহুতে এনেকুৱা স ক্ষেত্ৰতে মই বহুতো টিভি নিউজতে দেখিছো যে তাত গৈ বম ফুটাই দিয়ে বা এনেকুৱা খেদে সিহতে লাঠি লয় হাতীবোৰক তাৰপিছত বুতৰ হাতীৰে এনেকুৱা ম মৃত্যু হয় পৰি থাকে। এইবোৰ দেখি বেয়া লাগে আৰু এটা কথা যে মনাক ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব ঐতি আয়োগৰ ক্ষেত্ৰ ন তাত চাবা হাতী বাঘ হৰিণ গড় বা সোণালী বান্দৰ আদি বহু মূল্যবান বন্যপ্ৰাণী আমাৰ দেশত আছে। ন এইবোৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব।
উম হয় - হয় ঠিকে কৈছে আৰু তোমাক মই উদাহৰণ দিম আজিৰ পৰা যোৱা বছৰৰ কথা যোৱা বছৰৰ তোমাৰ নগাওৰ চাপৰ মুখত আহ ৰাজধানী ট্ৰেইনখনে তোমাৰ তিনিটা হাতী মাৰি পেলাইছিলে তোমাৰ হাতী পোৱালি এটাওত আছিল তাতে আৰু এটা ডাঙৰ - ডাঙৰ হাতী তোমাৰ ৰাজধানী ট্ৰেইনখনে খুন্দিয়াই পেলাই চেপি মাৰি পেলাইছিলে ত সেইবোৰ সেইটোৱে কথা। যে মানুহৰ যিমানে উন্নতি পথত আগবাঢ়িছে আমি সিহতৰ বনাঞ্চল বোৰ ধ্বংসকাৰী আমি ৰাজপথ বনাইছো আমি ট্ৰেইনৰ দাতি বনাইছো এইবোৰত আ এইবোৰ হোৱা কাৰণে কি হৈছে সিহতৰ থাকিবলৈ ঠাই নোহোৱা হৈছে আৰু সিহতেতো উম সিহতৰো বুজা শক্তি নাই ত সিহত তে সেনেকে ৰাস্তা পাৰতে সিহতক মানে খুন্দাই পেলাই তোমাৰ হেৰি মানে খুন্দাই পেলাই মাৰি পেলাইছিল আৰু মানে এইটোয়ে কথা আৰু। আৰু তাকেই সেইটোৱে আৰু অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলেে নহব দিয়াচোন তোমাৰ জনসাধাৰণো সহযোগ কৰিব লাগিব। আৰু তোমাৰ বিদ্য়ালয়বোৰত মানে তোমাৰ বন্যপ্ৰানণীৰ সংৰক্ষনৰৰ ওপৰত আহ সজাগতা কাৰ্য্য অনুষ্ঠিত হোৱা উচিত নে কি কোৱা?
মই এইটো ভাবো আমাৰ এই বিদ্যালৈ যোনবোৰ কিতাপ পত্ৰ থাকে তাত বোৰত এনেকুৱা দিব পাৰে যে বন্য প্ৰাণী কেনেকুৱা আমি সুৰক্ষা কৰিব পাৰো বা আমি এনেকুৱা যিমান পাৰো আমি বন্যপ্ৰাণীবোৰক মাৰিব নালাগে আমাক কেতিয়াবা এনেকুৱা পদ্ধতি আহি পৰে যত আমাৰ মানে মাৰিব লগা হৈ যায় যেতিয়া মানে হেৰি হয় ঘৰবোৰ ধ্বংস কৰে বা আমাক - আমাক খেদি আহে তেতিয়া মানে খেদিব পাৰো ন আমি এনেকুৱা হত্যা কৰাৰ সলনি কিন্তু বহুত মানুহ আছিল যোনবোৰে বন্দুক লৈয়ে মই দেখিছো যে মাৰি দিয়ে। এইবোৰ দেখি বহুত দুখ লাগে আৰু চাবা যে
আৰু বহুতো এনেকুৱা মইও দেখিছো এ জীৱ জন্তু অ অ বহুতো এনেকুৱা ময়ো দেখিছো জীৱ জন আৰু চাবা এইয়া দীপৰ বোলৰ যোনবোৰ এতিয়া চৰকাৰে গছ গছনিবোৰ কাটি পেলাইছে তাত কিমানো কিমান লাখ লাখ চৰাই চিৰিকটিবোৰত থাকিবলৈ এতিয়া ঠাই নোহোৱা হৈ গৈ যে গছ গছনিতে বহুতো চ চৰাই চিৰিকুটিবোৰ থাকে ন তাই সিহঁতৰ বাসস্থান। কিন্তু গছ গছনিবোৰ কটাৰ ফলত এতিয়া বন্যপুৰাণৰ এ বন্য
অ বন্য প্ৰাণীৰ জীৱ জন্তু বোৰে থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে যেনেকৈ চৰাই চিৰিকিটি হওক বা হাতী, বাঘ, সিংহ হওক ৰ বান্দৰ বোৰে হওক সোণালী বান্দৰ হওক এইবোৰৰ বহুত থাকিবলৈ ঠাই নোহোৱা হোৱাৰ ফলত এতিয়া সিহঁতে মানে এনেকৈ মানুহৰ ঘৰত আহি যায় এইখন ঘৰত আহি কেনে সিহঁতে হুলস্থুল লগাই ঘৰ ভাঙে এইবোৰ মানে কৰা আৰু কিন্তু মানুহবোৰে আৰু একো নাভবাকৈ সিহঁতক মাৰি পেলাই বা হত্যা কৰি দ সিহঁতৰ
উম আৰু বহু ক্ষেত্ৰত তুমি চাবা মানুহবোৰে বনাঞ্চনত জুই লগাই বা প্লাষ্টিক পেলাই এইবোৰ কিন্তু উচিত নহয়। আৰু তাৰপৰি তোমাৰ গছ গছুলি ৰোপন কৰিব লাগে ধৰা আমি য যদি অ তিনিডাল গছ কাটিব লগা হৈছে তেতিয়াহলে আমি ছডাল আৰু নতুন গছ ৰুব লাগে। যিমান গছ পুলি ৰোপন কৰিলেহে মানে বন্যপ্ৰাণী তোমাৰ সংৰক্ষিত থাকিব। মই এইটোৱে আৰু হেৰি কৰিছো আৰু সামাজিক মাধ্যমৰ জৰিয়তেও মানে মানুহক সচেতন কৰিব পাৰে দিয়াচোন। প্ৰতিজন নাগৰিকে দায়িত্বশীল হব লাগিব আৰু বন্যপ্ৰাণী নাথাকিলে তোমাৰ প্ৰাকৃতিৰ ভাৰসাম্য নষ্ট হৈ যাব। তেতিয়া তেতিয়া মানুহৰ জীৱনো মানুহৰ অ জীৱনো তোমাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হব সেয়েহে মানে আমি আহ তোমাৰ আ যি প্ৰায় যদি আমি সংকল্প লওঁ যে ব সংৰক্ষণ কৰিম বুলি চবে যদি আমি এনেকুৱা সংকল্প লওঁ যে আমি বন্যপ্ৰাণী সংৰক্ষিত কৰিম। বুলি তেতিয়াহ'লে নিশ্চয় বন্যপ্ৰাণী সংৰক্ষণ
হয় হয় হয় এইটো আমি নিশ্চয় পাৰো এই তুমি কলাই যে আমি সামাজিক মাধ্যমৰ অ জৰিয়তেও পাৰো যে আমি সামাজিক মাধ্যমৰ তেনেকুৱা আজিকালিতো অ বাতৰি বিয়পিয়ে পৰে ন এটা বাতৰি দিলেই বিয়পি পৰে সেনেকুৱাই আমি বহুত দিব পাৰো যে যিমান পাৰো আমি জীৱ জন্তুৰ বা বন্যপ্ৰাণীবোৰৰ ৰক্ষা কৰিব লাগে এনেকুৱা এটা যদি আমি লিখিয়ে দিওঁ। তাত কিমান শ্বেয়াৰ হব কিমান কিমান যে লাখ লাখত বিয়পি পৰিব। এতিয়া মানুহবোৰে গম পাব গম পাই বা গছ গছনি ৰোপন কৰিব যিমান পাৰে সিহঁতে ব বণ্যপ্ৰাণীবোৰক আ হত্যা নকৰিব। তুমিটো সেইবাবে ত আমি আজিৰ পৰাই বন্যপ্ৰাণীৰ সংৰক্ষনৰৰ বাবে কাম কৰিব লাগিব এইটো ঠিক কথা কলা তুমি যিমান পাৰো আমি বন্যপ্ৰাণী বচাও প্ৰকৃতি বচাও এইয়ে হব আমাৰ সংকল্প ন
হয় হয় আৰু তাৰ লগতে আমি তোমাৰ বনাঞ্চল বোৰ আমি অবৈধ ভাৱে যি ধ্বংস কৰিছো উন্নতিৰ নামত সেইটো মানে কৰিব নালাগে মানে উন্নতি উন্নতি হোৱাটো বাৰু বেলেগ কথা কিন্তু তোমাৰ উন্নতি আমাৰ উন্নতিৰ কাৰণে যে বেলেগৰ ক্ষতি হৈ আছে হে। আমি লক্ষ্য কৰিব লাগে কাৰণ আমি উন্নতি কৰি গৈ আছো আমি আ আমি আমি উন্নতি কৰি গৈ আছো কিন্তু বন্যপাণীসকলে বনপ্ৰাণীবোৰে মানে সিহঁৰ নিজৰ বাসস্থানবোৰ হেৰাই ত সেনেকে আৰু বাসস্থান হেৰালে তুমি চাবা যেতিয়া এটা প্ৰজাতি বাস। হেৰাই তেতিয়া খাদ্য সন্ধানত সি বাহিৰলৈ ওলাই আহে তেতিয়া আহে অবৈধ চিকাৰী বিলাকে অবধ্যভাৱে হত্যা কৰা হয় তোমাৰ যদি এতিয়া ৰাস্তাৰ কাষত আহি যায় ডাঙৰ ডাঙৰ যিবোৰ আমাৰ নেচনেল হাইৱে আছে এইবিলাকতো গাড়ী বোৰ কিমান তোমাৰ প্ৰগতিত চলে ত সেইবিলাকতো আহি গ'লে কেতিয়াবা গাড়ীৰ আগত পৰিব নেকি বহুতো বন্যপ্ৰাণী মৰি যায়। বিলাক কিয় হৈছে কাৰণ এইবোৰ যিবোৰ আমাৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে এইবোৰ তোমাৰ জঙ জংঘল কাটি বনাঞ্চল কাটি পেলাই মানে লৈ গৈছে আমি মানে বনাঞ্চলবোৰ মানে ধ্বংস কৰিব নালাগে কাৰণ বনাঞ্চল আৰু বনাঞ্চলে যিহেতু আমাক তোমাক অক্সিজেনো দিয়ে ন যিমান বৰঞ্চল থাকিব সিমানে আমি ভাল অক্সিজেন পাম আৰু তেওঁলোকে কি মানে গছ গছনি কাৰ্বন ডাই অক্সাইড হুহি লব সেইটোয়ে আৰু
হয় হয় আজি পাছে তোমাৰ পৰা মই এ বন্যপ্ৰাণীৰ পৰা বন্যপ্ৰাণীৰ বিষয়ে বহুতো জানিব পাল পালো যোনবোৰ মই নাজানিছিলো বহুতো শিকিলো
মইও মইও মোৰ আলোচনা কৰি তোমাৰ লগত বহুত ভাল লাগে।
অ তিয়াতে আজিৰ বাবে ৰাখিছো। দিয়া ধন্যবাদ